হেল্ল' হেল্ল হেল্ল অ শুনিছেনে আপুনি হয়
অ শুনিছো কোৱা
অহ শুনিছো হোৱা
অ এই অফিচৰ পৰা আহি চাহ এক কাপ খাই বহিছোঁ
চাহ একাপ খাই বহিছো অহ অহ মইয়ো এনেই বহিছো মই ভাতকে বনাম আৰু লাহেকে আপোনাৰ সামাজিক মাধ্যম কিবা আছে নেকি অ বাকী খবৰ ভাল তোমাৰ অহ ভালেই ভালেই আপুনি সামাজিক মাধ্যমত সক্ৰিয় নে কি কলা তুমি সামাজিক মাধ্যমত সক্ৰিয় নে হয় ম মোৰ আছে মোৰ ফেচবুক ইনষ্টাগ্ৰাম আৰু তোমাৰ ৱাটছআপ আছে অ‌ ফেচবুক ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ আৰু আৰু টুইটাৰ ইউজ নকৰে
টুইটাৰ মইতে ই টুইটাৰ মই ই কৰিছিলো তাৰ ম সগৰ একাউ মোৰ মাইল যে একাউটটো মই এইখনত মই আনিব নোৱাৰিলো ত কিবা কাৰণত তোমাৰ সেই লগ হৈ গ'ল তাৰপিছত আৰু মই বা এইটো মানে হেৰী খনত ইনষ্টল কৰা আৰু বন্ধ কৰিলো আৰু আৰু সেইটো ব্যৱহাৰ নকৰিলোঁ যে সেইটো মানে ইমান মানে প্ৰয়োজন নাই
প্ৰয়োজন নাই ম আ নাই নাই ৰ ম আছিল কিন্ত বুত বেছি মানে ডা বহুত ডা নহয় আপোনাৰ মানে ফ ফোনটো বহুত মেমৰি খাই ফত সেই
অ হয় হয় তু তাৰ তোহ হেভি ট ন
ও বহুত মানুহ ন হয় যাৰ ফলত মই সেই ইমান ব্যৱহাৰো ন পিছত মই স মোৰ ফো পৰা মই ডিলিট কৰি দিলো আৰু টাৰ
হয় হয় তিয়া তোমাৰ কি কি আছে
এইবিলাকত এইবোৰ মাধ্যমত সকিয় আৰু
হয় হয়
আৰু চ তমচ কি একম প্ৰভ মানে মোৰ ব্যক্তিগত হিচাপে ৰাখি থৈ দিছোঁ মোৰ নামো বেলেগ বেলেগ বাৰ বহুত ক আচছা আচ্ছা খুেই কান মানে এনে তুমি তুমি মানে নি সেই ব্যক্তিগত ভাৱে থৈছা আৰু এনে সেনেকুৱা ধৰণৰ কোনো নহয় নাই ন খুবেই কম বাকী ফে ফেচবুকত আছে বাৰ মোৰ পোন্ধৰ সমান পোন্ধৰশমান আছে ফেচবুকৰ ফ্ৰেণ্ড ফেচবুকৰ বন্ধু কিন্তু অ ফেচবুকত মই আগতে সক্ৰিয় আছিলো আজিকালি ইমান সক্ৰিয় নহয় কেতিয়াবাহে কিবা কোনোবা অ মইো মন নাই এটা সময়ৰ পিছত কি হয় জানা তোমাৰ এইবোৰ আৰু মানে আগতে মইো আহ তোমাৰ সপ্তাহত দুই তিনিদিন পষ্ট কৰো বা ফটো পষ্ট কৰো
কিন্তু এতিয়া আৰু সিমান নহয় এই মাহত বা তোমাৰ যিতি মানে মৰমৰে এই এনেকে মানে ক'ৰবাত ওলাই গলো ক'ৰবাত ভাল ঠাইত গলো তেতিয়াহে নহ'লে এনেই আৰু ফেচবুক পৌস্ত কৰা বোৰ অভ্যাস আ নোহোৱা হৈছে এতিয়া
হৈ গৈছে আৰু বেছি বেছিভাগ মানে হোৱাটছাপটো ইউজ হয় আৰু উম ৱাটছপত আৰু ফোনটো টো থাকে আৰু অ বেছিভাগ ৱাটছপটো কিয়নো তোমাৰ এই অফিচৰ কিছুমান গ্ৰুপ থাকে আৰু ইউ ব্যৱহাৰ নকৰো বুলি ক'লেও নহ'ব ইহঁতে গ্ৰু
ইম্পৰ্টেঞ্চ কিবা থাকিলে দি দিয়ে
দিয়ে এ অফিচৰ বে বে মানে বেছি ভাগ গ্ৰুপে ৰাখিছ সে সেইখিনি কাৰণে হয় হয় অফিচ বেছিাগ অফিচ গ্ৰুপেই মানে হোৱাটছপত থাকে কাৰণে ৱাছআপটো আগতকৈ বেছি ব্যৱহাৰ হয় বাকী
হয় হয় সেইটোৱে
সেইটোৱে আগতে বহুত ব্যৱহাৰ কৰিছিলো আজিকালি নাই আৰু প্ৰায়ে নাই মানে কেতিয়াবা হঠাৎ আৰু এতিয়া তোমাৰ সেই এ এ আই এ আই যে গোটেইখিনিতে কভাৰ কৰি লৈছে ন উম
আজিকালি তোমাৰ সেই গুগ গুগলৰ উম প্ৰায় ভাগ মানুহেতো গুগল ইউজে নকৰে
অ গুগল ইউজ নকৰে আজিকালি
অ গোটেইখিনি তোমাৰ হোৱাটছএপতো এভেলএবল আছে আৰু তোমাৰ ফেচবুকৰ মেচঞ্জাৰতো এভেলএবোল আছে এ আই জি
যি লাগে যি মানে বিচাৰে সিহঁতে সেই সেইখিনি গোটেইখিনি এ আই কৰি দিয়ে কৰি দিয়ে আৰু আৰু বিভিন্ন ধৰণৰ অফিচ অফিচৰ অফিচৰ কাম এতিয়া আগতে ধৰি লওক মানুহে সাধাৰণ এখন
ছ লে
এপ্লিকেশ্যন এখন লিখিবলৈ দৰ্খাস্ত এখন লিখিবৰ কাৰণে মানুহে মানুহে নিজেই লিখে ভাবি পেলাই আজিকালি ভাবিবলৈ সময় নাই কাৰো আৰু বিভিন্ন ধৰণৰ মাধ আছে যেনে চে জি পিট হওক জেমিনাই হওক সেই সেইবোৰ ইউজ কৰি দিয়ে গতিকে সেইবিলাক সময়ো বহুত কমিছে
সময়ো কমিছে
সময়ো কমিছে আৰু আজিকালি তোমাৰ হেণ্ডিটেনৰো আ সময় নাই নহয় কাৰো লগত এখন এপ্লিকেশ্যন এটা লিখা লিখি বহি থকাৰ সময় নাই অ হাতে কোনো হাতেৰে কোনো নিলিখে
অ, গোটেইখিনি আহ দি কিনে কম্পিউটাৰ প্ৰিণ্ট টা ধৈয়ে যায় তাৰপিছত সেই
তাৰপিছত ধেই হয় সেইটো কাৰণে আজিকালি হাতেৰে কোনোও নিলিখে, যাৰ তুমি
হয় হয় তাকেতো, তুমি বা তোমাৰ অফিচৰ বাৰু গ্ৰোপটোত ছাগে বেছি নাই ন? আমাৰটো টো বহুতে গ্ৰোপ আছে। তোমাৰ আঠ দছটা মান গ্ৰোপত আমি ইনফ্লুদেট আছো।
আৰু গ্ৰুপ আছে আমাৰ গ্ৰুপ আছে বিভিন্ন ধৰণৰ গ্ৰুপ আছে। ক'ত কেতিয়া মেছেজ আহে মানে গমেই পোৱা নাযায়, কিছুমান এনেকুৱা হয় গ্ৰুপ ইমানেই মেছেজ আহে যে আৰ্কাইভত থ থ'ব লগা হয় মানে সেইবিলাকৰ বা মিউত কৰি থৈ দিয়ে
আৰু বিশেষ মই মই ডাটো অফ কৰি থৈ দিওঁ নহয় যেতিয়া নালাগে। ধৰা মোবাইলতটো মই এ লাৰি থকা নাই বা ইউজ কৰি থকা নাই তেতিয়া মই মোৰ ডাটাটো বন্ধ থাকে, তাৰ পিছত যেতিয়া মই ডাটা অন কৰো তেতিয়া এক ৰাহে সেই তোমাৰ এ যিবোৰ মেছেজ থাকে গ্ৰুপৰ, বা কোনোবাই পাৰ্চনেলি দিয়া সেইবোৰ গোটেই একেলগে সোমাই কিছু
কিছুমানটো স্কিপেই হৈ যায়, চোৱাই নাযায় সেনেকোৱা হয়েই, কিছুমান কেতিয়াবা বহুত গুৰুত্বপূৰ্ণ মেছে কিছুমান থাকে কিন্তু, সেই মেচেজ বিলাক স্ক্ৰিপ হৈ যায়। চোৱা নহয় বেলেকে ক'লেহে গম মই যে এইটো মেছেজ গ্ৰুপত দিছিলে কিন্ত মই গম পোৱা নাই। মানে তাৰ পিছত বহুত, মোৰ লগত কেইবা বাৰু হৈছে। হয় হয় সকলোৰে লগতে হয়। আজিকালি যিটো মানে সামাজিক মাধ্যম যিটো বা বহুত সক্ৰিয়
তাকেতো তোমাৰ এতিয়া বা তুমি বা হয় তুমি বা তুমি টিভি চোৱাৰ প্ৰয়োজন নাই। নিউজ চাবৰ কাৰণে আগতে আমি যেনেকে ঘৰত বহি আমি টিভিত নিউজ বোৰ চাইছিলো হয় সচৰাচৰ যিবোৰ তোমাৰ ঘটি থকা ঘটনা বোৰ গম পাইছিলো বা নিউজ
গম পাইছিলো বা নিউজ পেপাৰ বোৰ চাইছিলো, পঢ়িছিলো, সেনেকুৱা তোমাৰ এতিয়া নাইে তুমি গোটেইখিনি তুমি এতিয়া মোবাইলতে পাই আছা উম। আজিকালি বাতৰি কাকত বহুত কমেই পঢ়ে চাগে আৰু বয়সস্থ মানুহখিনিয়ে পঢ়ে তেওঁলোকে সেই ধাৰাটো অক্ষুন্ন ৰাখিছে আৰু বাতৰিকত পঢ়া হওক বা ৰেডিঅ' শুনাই হওক আগতেো মানুহ ৰেডিঅ'শুনিছিলে - হয়
হয় হয়
টিভি নাচায় মোবাইলটো থাকিলেতো কথাও নাপাতে এ নিজৰ দেউতাক মাকৰ লগত কথা পাৰেতো ঘৰৰ মানুহৰ লগত কথা নাপাতে নাপাতে নাপাতে নাপাতে সকলোৱে মোবাইল টো লৈয়ে বিছি হৈ যাই সেইটো অ সেই অ তোমাৰ আগৰ জেনেৰেচন বোৰ যেনেকে আছিল তোমাৰ একেখন ঘৰতে তোমাৰ আবেলি
গোটেইখিনি মানুহে বা ৰাতিৰ খাই একেলগে গোটেইখিনি মানুহে লগ হৈ খাইছিলে ন এতিয়া আৰু সেনেকুৱা ধৰণৰ নাই গোটেই চচিয়েল মিডিয়াই তোমাৰ মোবাইল বিশেষকে মোবাইলে তোমাৰ গোটেইবোৰ সেইবোৰ মানে তোমাৰ আহ ভাঙি পেলাইছে আৰু
অ সামাজিক বান্ধোনটো ভাঙি পেলাইছে মানে ঘৰৰ যিটো বান্ধোন আছে
তাকেটো অ
মানে সম্পৰ্ক বান্ধোনবিলাক ভাঙি পেলাইছে সেইটোৱে হয় আমি ভাল খিনিয়ে ল'ব লাগিব তাৰ মাজত
হয় হয়
অ এইটো টো শিশুৰ কাৰণেতো মাৰাত্মক হৈছে ন মোবাইলটো বিশেষকৈ আজিৰ দিনত
ন নোৱাৰে নোৱাৰে তোমাৰ অ মোবাইলটো আৰু মইতো কিছুমান এনেকুৱা মানে দেখিছো ৰিয়েল ঘটনা আমাৰ ঘৰৰ ওচৰতে মানে কেঁচুৱা জনক মানে কেঁচুৱা মানে কি আৰু তোমাৰ তিনি চাৰি বছ ম মানৰ অ বেবি ধৰা এতিয়া সি টুৱেণ্টি ফৰ ইনটু চছেভেন খালি মোবাইলে চাই থাকে ত' মোবাইল চোৱাৰ ফলত তাৰ চকুবোৰতটোতো চকুৰ পৰা টোপনি নোৱা হৈছে আৰু চকুবোৰ এনেকে ৰঙা হৈ যায় যেতিয়ালৈকে চকুৰ বিষ
চবুৰ বিষ হৈ সি মানে এটা সময়ত যেনেকে হয় ন চেন্সলেছ হৈ যায় যে এতিয়াও আছে নেকি তেনেকুৱা
তাৰ পিছত ডক্তৰে ক'ল যে এইটোতো মানে সেই মোবাইলৰ মেনিয়া হৈছে মবাইলটো ন নোহোৱাকে এক মিনিটো থাকিব নোৱাৰে ত সেনেকে হস্পিতেলত তোমাৰ আঠ দহ দিন মান ৰখাৰ পিছত এ কিবা তোমাৰ ঔষধ পাতি আৰু সেই তাতে
যে কয় যে মোবাইলটো দিয়া মই অকনমান চাওঁ বুলি কয় কিন্তু এতিয়ালৈকে মোবাইলটো দিয়া নাই আৰু। হেনেকুৱা হৈছে এ এবাৰ আৰু দুৰ্ভোগটো ভোগ কৰিছে ন।
সেই এতিয়া আমি আঁতৰাই ৰাখিব লাগে। তাৰ পিছত আৰু এইবাৰ দিলেটো তোমাৰ পৰিস্থিতিটো বেয়া হৈ যায়। ঠিক আছে বাৰু আজিলৈ এইখিনি পাতিলো। দিয়া বাৰু। অ' আজি ৰাখিছো বাৰু।
ঠিক আছে দিয়া।
ঠিক আছে দিয়া। অ অ।